হেল্ল'
শুনিছা নে অ। কোৱা।
কি কৰি আছা?
এ ভাইটি বহুত গৰম আহিছে ন ই মানে বিচনাত নুশুৱে তাক মানে লৈ শুই আছো।
আহ বাবুটোক হয় নেকি?
এই মানে মানুহ মোৰ মানে পেটতহে শুৱে
অ,
এই পেটৰ ওপৰতে লৈ শুই আছো।
অ আৰু ডাঙৰটো ক'ত গ'ল?
টো ওচৰতে শুই আছে।
হয় নেকি? আহিলে স্কুলৰ পৰা।
অ', স্কুলৰ পৰা আহিলে। তুমি ডিউটি পা এতিয়া আহিলা?
মই আহিলো আহি পেলে গা পা ধুলো ফ্ৰেছ হৈ ললোঁ।
আচ্ছা, নিহা বা আছে নাই?
নেহাবা শুই আছে।
উম, কিয়, ভাত পানী খালা?
ভাতটো দুপৰীয়া খাই গৈছো এতিয়া চাহ খাম আৰু। অলপ পাছতকে চাহ খাম নাই অঁ। দুপৰীয়া খাই গৈছিলোঁ, সেয়া ভাত, দালি, ভাজি।
আচ্ছা, আচ্ছা।
তোমালোক
আমাৰ, কালিৰ ৰাত, আমি মানে এসাঁজে খাওঁ ন ভাত।
ৰাতিপুৱা নোখোৱা?
ৰাতিপুৱাই খা, মানে, ৰাতিপুৱা মন গলে ৰাতিপুৱা খাওঁ, নাইবাতো দুপৰীয়া মন গলে দুপৰীয়া খাওঁ। মানে দিনটো তেনেকে বেছিকে
এই গৰম দিনত এনেও খাব ইচ্ছা নাযায়।
অ, এইটো ঠাণ্ডা দিন হ'লেও মানে মানে আমাৰ তেনেকুৱাই হয় মানে এতিয়া কালি ৰাতিৰে মানে মাংস আছিলে
অঁ, অঁ।
সেইকাৰণে হেৰি ভাত বনালে আৰু খালো। মাহীয়ে মই দুইজনীয়ে মাংস দি ভাত তাৰ পিছত আকৌ ভাইটি মানে স্কুলৰ পৰা আহোতে মহায়ে তাতে লৈ মেলি লৈ এনেকে পিজ্জা কিবা আনিছিলে এনেকে।
অঁ অঁ
পিজ্জা খালো আইচক্ৰীম খালো ক'ল্ড ড্ৰিংকচ
এনেকে মানে বাহিৰা বস্তু খাওঁতে আৰু পেট ভৰি যায় আৰু ন!
উম, ইয়াত থাকিলে মানে খোৱাই হয় কাৰণ মানে মহাই লৈ আহে যে।
উম, আৰু চিটিত ঘৰ চাগে ন?
উম, চি চিটি বুলি নহয় বাৰু মানে চিটিয়ে হয় কিন্তু মৰিগাঁও টাউনত নহয়। এ ৰহাৰ এইকণত মানে মৰা কলং বুলি কয়।
অ', আমাৰতো ওচৰে পাজৰে ইমান নাইয়ে এইবিলাক পিজ্জা চিজ্জা এইবিলাক সেই নাইয়ে।
অ', অ', ইয়াতো মানে ইমান ওচৰত নাই দেই মানে কি হ'ল মহাই মানে তাক লৈ লৈ মেলি গাড়ীত অ', অলপ দূৰলৈ গৈছিলে ন, অ' এনেই মানে লৈ আহিলে আমি কৈ আছিলো। কল্ড ড্ৰিংকচ খাম বুলি ইমান গৰম পৰিছে ন! সেইকাৰণে মানে কল্ড ড্ৰিংকচ খাম বুলি এনেয়েও ভাবিয়ে আছিলো। এতিয়া মানে সেই সেইকাৰণেই লৈ আহিলে গে, পিজ্জা খাব মন নাছিলে বাৰু পিজ্জাতটো আছ লেই মানে শেষ নহ'লেই।
অ', পিজ্জাটো পিজ্জাটো আনাৰ পিছত আনাৰ তাৰপিছত অলপ টাৱাটোত না গৰম কৰি ল'ব লাগে।
মানে এব-এ গৰমে গৰমে আনিছিলে ঠাণ্ডা নহ'লে। হেৰি নহয় মানে কি জানা এই ড'মিনেজৰ পিজ্জাটো খাবলৈ ভালে, কিন্তু ইয়াত যোনটো পিজ্জা দিয়ে মানে সেইটো ব্ৰেড।
অ', আছা।
বন নিচিনা যে ওপৰত যে উম পিজ্জা হেৰিবিলাক লগাই দিয়ে আৰু সেই বন টো মানে
অ, ভাল নালাগে অ।
ওপৰৰ টপিংটো ভাল লাগে।
মই আকৌ পিজ্জা আনিলে, এনা ভাইটিয়ে আনিছিলে যে, কি কৰিছো মই অলপ টাৱাত গৰম কৰি লৈছোঁ।
অ অ।
গৰম কৰি, তাৰমান তলৰটো কিবা মানে, ক্ৰাঞ্চি নহয়, ঢিলা ঢিলা হৈ থাকিলে ভাল নালাগে। অলপমান মানে মই অলপ ক্ৰাঞ্চি কৰি লৈছো আৰু।
অ মই আকৌ ঢিলা হৈ থাকিলেও ভাল পাওঁ দেই।
অ, মই আকৌ সেনেকে মই আকৌ গৰম কৰি লোৱা অহাৰ পিছত আৰু ঢাকনটো দি দিওঁ। চীজ বিলাক অলপ মেল্ট হৈ যায় ন।
উম উম। দমিনেজৰটো ক থাই বেলেগ, বাকী বিলাকৰ ইমান ভাল নালাগে মোৰ।
উম। মই নাই, মই এনেই বাহিৰত ওলাই গ'লে মোৰ পিজ্জা চিজ্জা নহয় মোৰ পৰঠাটো পালে মোৰ হৈ যায় আৰু, ভাল লাগে পৰঠা মোৰ। দোকানে যিমান ঘৰত মায়ে যিমান ভালকে পৰঠা নবনাওক কিয়, তাৰমানে দোকানৰ কিবা টেষ্টটোৱে বেলেগ।
উম মই আকৌ, মই আকৌ ঘৰত বনোৱাটোহে ভাল পা পাওঁ দেই।
আমাৰ ক এইয়া। অ, তোমাৰ এই ভিনদৰ মায়ে, ভাই আমাৰ ৰাহুল গৈছিল ন ভিনদহঁতৰ ঘৰত। যাওঁতে মোৰ শাওু মা হ'ব লগা শাও মাই মানে বনাইছে পৰঠা ভাইটি আহি মোক কৈ আছে ইমান ধুনীয়া বনাই বোলে পুৰা হোটেলত দৰে বনাই বোলে সনেক ক ভাল বনাই
ত তেওঁও ভাল বনাই নেকি
উম আমাৰ হা মাই ভাল ব নাই পৰথা চৰথা
উ উ ভালে
উম সেইয়টোো
অ তোমালোকৰ বায়েও ভাল বনাই
আমাৰ মাও বনাই ভাল বনাই আমাৰ মায়ে কিন্তু পনীৰৰ স্বজী ধুনীয়া বনাই
অ পনীৰৰ চবজি বহুত ভাল বনাই তুমিও এক কাৰীত টো বহুত ধুনীয়া বনোৱা
ভাল লাগে ন এই বহুত দিন হ'ল ন তুমি আহো বনোৱা নাই সেইটো তাৰ মানে কি হল যোনটো কেৰাহী আছিল আমিতটো এক্সট্ৰ কে বনাও আমাৰ কেইটাৰ কাৰণে বনাও সেইটো কেৰাহিত তাৰ মানে কি কৰিলো আমাৰ যে কুকুৰকেইটা আছে নহয় উম সৰু গেজটোত তাৰ মানে এ মানে কেৰাহীটো সহটো আৰু কুকুৰৰ কাৰণে ভাত চাত সেই কৰুৰোতে আৰু সেইটোত আৰু এতিয়া খাবলৈ নিজৰে ভাল নালাগে ন তো আৰু কুকুৰৰে হৈ গ'ল আৰু কেৰাহীতটো এতিয়া তাত মানে দেউতাই কৈছে যদি খা মই আনি দিও দেই বেলেগ কেৰাহি এটা বুজ ইচ্ছা নাই দে এতিয়া আৰু নাখাও দে নালাগে দে আৰু কেৰাহী আনিব। অকে আছ। আছিলে যেতিয়া ভাল আছিল ন বনাই খাইছিলো ভাল লাগিছিল ন।
নিচিনাই একেই গ্ৰেভি বনোৱা ন।
অ-অ ন এইটোৰ তাৰ মানে পনীৰৰ গ্ৰেভি টো কি কৰো মিক্সিত মাৰি। এইটোৰ আকৌ মিক্সিত নাম আৰুো এইটোৰ ইমান মিক্সিত। মাৰি নলওঁ আৰু আদা নহৰুটো অলপ থেতেলাই লওঁ। তাৰছত পিয়য়াজ বিলাহী এনেকে কাটিয়ে দিওঁ আৰু।
অৱয়েকৌ অসিত বৰাটো খাইছিলো।
মিক্স মৰাটো তেতিয়াই এয়া পনিৰ পনীৰো বনাইছিল চাগ অ', অ' তাৰে গ্ৰেভিটোৱে এইটো অ-অ-অ হয়-হয়। এনেকে আনিছিলো।
মই বেছি বাৰ খোৱা নাই এবাৰেই খাইছো নেকি তোমালোকৰ ঘৰত আন্দা কাৰি।
এবা দুবাৰে খালা।
জানো এবাৰ নে দুবাৰ সেইটোয়ে কছো বেছিকে খোৱা নাই মানে এবাৰ নে দুবাৰেই খাইছো।
বহুত দিন হল দীয়া এক কৰি এনে গল।
অহ, সেইকাৰণে ইমান ভালকে মনো নাই। মই দেই এক কাৰী খাই ভাল নাপাও দেই কিন্তু সেই তিনাখত তুমি বনাওঁতে ভাল লাগে।
অ' ৰুটিৰ লগত ভাল লাগে। আমি যোনটো বনাও যে সেইটো আকৌ ৰুটিৰ লগত ভাল লাগে ন।
উম-উম ভাল লাগে।
উ আৰু কিবা পাৰ অঠ লগত উম-উম-উম,
কিন্তু আলু পৰঠাটো মানে কি জানা ৰা এ ঠাণ্ডা দিনত খাবলে। ভাল লাগে ন বেছিকে অ ঠাণ্ডা দিন আৰু মানে হেৰি। কে আছিলে এইটো বৰষুণ।
অ' ভাল লাগে এতিয়া গৰমৰ দিনত আলু। তটাও ভাল নহয় না গেলি যায় আলু অ ভাল মানে কি অ যদি যদি আলুত। তটো আলুতটো সেই ঠাণ্ডাৰ দিনৰ দৰে যদি পালে হয় এতিয়া। সোনালুটো তেতিয়া ভাল হ'ল উম,
এতিয়া আলু বিলাক চব ইমান বেয়া নহয়।
উম, ভাল নালাগে ইমান মিঠা লাগে।
উম, আৰু দিনতটো কেনেকে গ'ল।
দিনতটো গ'ল দিয়া ভালে বেয়াৰ মাজত। এতিয়া তাৰ মানে আমাৰ চুপাৰভাইজাৰ এজন নাই সি তাৰমানানে বিহাৰত গৈছে। সেইকাৰণে অলপ কামত ৰেষ্ট আছে সি থাকিলে তাৰমানানে অলপ। ৰেষ্ট নিদিয়ে আৰু নন ষ্টপ কাম কৰি থাকিব লাগে আৰু।
উম,
নহ'লেও মানে সি যদি চাই তেতিয়াাহলে কাম কৰি থাকিব লাগে আৰু। এতিয়া বাহিৰলৈ ওলাই যোয় তেতিয়া অলপ বহিব পাও তেনেকুৱা আৰু।
অ',
একেদিন সি নাই যে অলপ ৰেষ্ট আছে আৰু কামত।
উম,
বেলেগ এজন চুপাৰভাইজাৰ আছে তেওঁ একো নকয় কাম কৰিলেও ক বহিলেও বহ। খালি ক কৰ বুলি কয় বাছ হ'ল আৰু। সনেকে। বাকেই দিনতটো কি কৰি আছা তুমি।
দিনতটো মানে এনেকেই গৈছে কাৰণ এ আমাৰ কলিজা বহুত উৎপাত। কৰি আছে কাৰণ বহুত বেছি গৰম পৰিছে। মানে কম বহুত বেছি গৰম পৰিছে প্ৰথমতে ৰাতিপুৱা উঠি ই ৰাতিপুৱ উঠাৰ পৰা কান্দিছে আজি।
অ',
তাৰ পিছত সি মানে নিজৰ ৰুমটোত থাকি বেয়া পায়। হা মানে মোৰ ৰুমটোলৈ আহে মানে সি এনেও মানে মোৰ ৰুমটোতে শিকিবলৈ বিচাৰে দিনে ৰাতিয়ে তাৰপিছত তাৰ সি তাৰপিছত মোৰ মোলে অনাৰ লগে - লগে যেনিবা মনে - মনে থাকিলে তাৰ পিছত আৰু মই তাক কেনেকে পেটতে লৈ মেলি টোপনি গলো তাৰ পিছত সি পতককে মানে পেটত আকৌ বেছিকে দুখ পায় বুলি সৰু হৈ আছে ন। সেইকাৰণে পেটৰ পৰা নমাই মেলি এনেকে হাতত লৈছিলে। মানে- মানে ইমান খং উঠিছে তাৰ মোক গুৰিয়াইছে মাৰে মানে এনেকে হাতেৰে হেই কৰিছে। চাইকেল আছে কান্দি - কান্দি - কান্দি - কান্দি ফিট হৈ গ'ল।
উম, শুলে আৰু অ - অ। অভ্যাস হৈ গ'ল আৰু তাৰ ন সৰুৰে পৰা যেনেকে ৰাখা যায় তেনেকে থাকে আৰু চলিবিলাক ন।
অ, ই মানে মাকৰ ওচৰত নিবিচাৰে কিন্তু মোৰ ওচৰলৈ আহিলে। পেটত উঠিব বিচাৰে উম,
থিকে আছে এতিয়া শুই আছে নেকি?
শুই আছে মানে পেটত উঠি থকালৈকে শুই থাকিব হা মানে যিমান কথা পাতিলেও যিমান হুলস্থুল কৰিলেও। নুঠে পেটৰ পৰা নমাই দিয়াৰ লগে - লগে উম, বুলি কলেও উঠি যাব নকলেও উঠি যাব একো
উম, তিনিমাহ হৈ গ'ল ন।
অ - অ।
উম, আমাৰো মাইনা‌জনী পাচ মাহ হল দিয়া।
অ - অ।
দিয়া পিছে এতিয়া অ, তাকে দুই মাহৰ সৰু ডাঙৰ আৰু।
উম,
ঠিকে আছে অ, ঠিকে আছে দিয়া।
দিয়া।